হেল্ল'! অ কি কৰিছা?
এ আছো দিয়া গৰমত কিনো কৰিম তোমাৰ, বাহিৰতে বহি আছো।
কৰিছা দিয়া, খবৰ-খাতি ভালেই নহয় তোমাৰ?
ভালেই দিয়া। তোমাৰ?
অ' আছো দিয়া, আছো দিয়া মইও, এ মই এই গোটলে গৈছিলো ৰ'বা! এই আত্মসহায় গোটলে।
হয়, হয়, হয়।
পৰা আহিছোহে এইমাত্ৰ।
হয়।
সেয়া এই তালৈ গৈছিলো, গোটত এইয়া হয় দিয়া ন, এইবিলাক গোটবোৰ খুলি বহুত ভাল হৈছে। এতিয়া চাছোন নিজে নিজে স্বাৱলম্বী হৈছে। তেন মহিলাসকল আত্মসহায়ক গোটৰ দ্বাৰা হয়নে, কিবা এটা কৰি মেলি, এতিয়া এই উম আমাৰ এই তাতে মানে যোনখিন মহিলাসকল এই পিঠা পনাত দোকান দি পেলাই হওঁক, আৰু বাৰু কাপোৰ কানি দি। কৰি হওঁক তেনেকে মানে এইখিনিতে দোকান-চোকান দি আছে, স্বাৱলম্বী হৈছে। নিজে হয়। সেয়া, এ গৈছিলো মানে সেই তাতে গোটতে। সেইয়া আহিছো। হে দিয়া তুমি আছা নে তেনেকা গোটে-চোটে ক'ৰবাত।
নাই নাই, মই গোটত নাই দিয়া। মই মানে, নতুনকৈ সোমাম বুলি ভাবি আছো আমাৰ। বহুতে মানে গোট দুটা খুলিম খুলিম বুলি কৈ আছে যে তাতে সোমাম বুলি ভাবি আছো। সোমাব লাগিব দিয়া হয় নে, চৰকাৰে কিমান তোমাৰ সুবিধা দিছে হয়নে। হে বিলাক সুবিধা ল'ব লাগিব ন। হয়, হয় এতিয়া মহিলা সকলে। স্বৰনিৰ্ভৰশীল হোৱাটোৱে বেছি। ভাল আৰু হয়নে সেই হয় হয় সেই কাৰণে সোমাম।
হয় সোমাবা সোমাবা ভাল কথা আৰু চোৱাচোন তুমি। পইচা গোটাবও পাৰিবা হয়নে। এতিয়া মানুহৰ কিমান খৰচ হৈ থাকে দৈনন্দিন জীৱনত কিমান। খৰচা হৈ থাকে সেই খোৱাৰ পৰাই বাছাই কৰি যদি তুমি টকা এশকে হ'লেও মাহে জম কৰা তোমাৰ সেইটো কিমান এটা পুঞ্জি হয়। ন অকমান তুমি মোটা ধন এটা পাবা হয়নে সেইটোয়ে আৰু অকমান। সেইটো চাইডেও আৰু এতিয়া ধৰা চৰকাৰে কিমান এতিয়া আঁচনি বিলাক দিয়ে আছে হয়নে। এতিয়া তাৰ পৰা এতিয়া, কিছুমানে ধৰাচোন ধৰাচোন হাঁহ পোৱালি কেইটামানকে আনিলে। বা ছাগলী পোৱালিকে আনিলে আনি কৰি লৈ পেলাই সেই এযোৰ আনিয়ে কিমান হয়।
হয় হয় হয় হয়
বাঢ়ি বাঢ়ি বাঢ়ি বাঢ়ি কি ধুনীয়া এটা মানে ডাঙৰ এটা এমাউট পোৱা যায় হয়নে সেইটোয়ে আৰু মহিলাাসকলে ঘৰতে নিজে স্বাৱলম্বী হোৱা সেইখিনি সুবিধা কৰি দিছোই হয় নাই ভাল হৈছে আৰু সেইটোয়ে
সেইটো ভাল সুবিধাই দিয়া হয় নে এতিয়া তোমাৰ তোমাৰ ছাগলীকে দুজনী পোহাচোন তুমি হয় মানে আৰু তোমাৰ ছমাহৰ পিছত চাবাচোন সেই ছাগলী দুজনী তোমাৰ অতি বেছি দুটা নহয় তিনিটা হ'লেও দিব হয়নে ল'ৰা ছোৱালী মানে পোৱালি আৰু হয়নে লৰা হওক বা ছোৱালী বা মতা হওক মাইকী হয় দিব হনে তুমি সেইকেইটা আৰু ছমাহ পোহা চোন ডাঙৰ হ'ল ডাঙৰ হোৱাৰ পিছত সিহঁতেও কিবা নহয় কিবা এটা দিব হয় নে তোমাৰ সংখ্যাৰ বৃদ্ধি হৈ গ'ল সংখ্যাৰ বৃদ্ধি হোৱা মানে তোমাৰ তাকে তুমি এতিয়া কেতিয়াবা তুমাৰ বিপদ এটা হল হয় ন তুমি তাকে এটাত বেছি তোমাৰ বিপদো ৰক্ষা উ বিপদৰ পৰা তুমি ৰক্ষা পৰিব ৰা ৰক্ষা পৰিব পাৰা হয়
হয় হয় হয়
সেইটোৱে ভালে ভাল এইবিলাক কাম কৰিব লাগে ভাল দিয়া তোমাৰ ঘৰৰ ওচৰত যদি পুখুৰী থাকে নহয় আৰু ভাল তুমিয়েই ৰাতিপুৱা হয় হয় মাছ পুঠিও পেলাই দিয়া তোমাৰ হাঁহ কেইটাও তাতে চৰি থাকিল হয় নে তুমি চাতুমিয়ে সন্ধিয়া সময়ত সিহঁতক লৈহে আহিব লাগে লৈ আহি গঁৰালত গঁৰা়লত সোমাই দিয়া আৰু আকৌ ৰাতিপুৱা ওলাই দিয়া হয় কিমান হয় হয় হয়
আ চোৱাচোন কিমান সুবিধা সানে তেওঁলোকক পঢি কৰি লৈ পেলাই অ তুমি এটা হাঁ বেচিবলে হ'লেও ছিজনত বহুত টকা হয়নে নহয় সেইটোৱে এ ধুনীয়াকে সেইটো ব্যৱসায় কৰিব পাৰিল টো ভালে হয় ন নিজ নি যৰ কাৰণে পশুপালন কৰি পেলাই সবোৰ কৰি ই ভালকে হেৰি হয় সেইটোৱে আৰু সেইবাকী কলেজ যোৱা নাই আৰু তুমি
নাই নাই নাই মই কলেজ যোৱা নাই দিয়া তোমাৰ এতিয়া একজামো আহি আছে নহয় হয়নে সেইকাৰণে মানে এইকেইদিন অলপ বন্ধয়ে দিছো দিয়া
অ ভালে কৰিছা ভালে কৰিছা এক্জাম আহিছে যেতিয়া একজামৰ কাৰণে প্ৰিপেশৰচন কৰা আৰু হয় ন নহয় হয় হয় এ বহুত গৰম পৰিছে বুজিছা একদম মানে ক'তো থাকিব নোৱাৰি শান্তি নাইকি আলোচনা হৈ গৈছেগেইদিন
এতিয়া তোমাৰ মই অলপ আগতে তোমাৰ হেৰি এৰা দোকানৰ পৰা অনা তুমাৰ ক'ব গ'লে ঠাণ্ডা আৰু শীতল পানী বুলি ক'ব গলে অসমীয়া ভাষাত হয়নে আনি খালো খালো ভাল লাগিলে এতিয়া চাইছো গৰমহে লাগি আহিছে
গৰম লাগি আহিছে হয় হয় এই সময়কণতহে বুজিছানে সেই অকন খোৱা সময় কণতহে অকমান ভাল লাগে তাৰ পিছত মানে কি হয় গৰম উঠি আহিব তোমাৰ হয় আমাৰ ভিত ভিতৰতো মানে বহুত গৰম হৈ থাকে ন আমি ঠাণ্ডা পানী পুকে ঢালি দিও সেইটো কিন্তু বেয়া হয় মানে বস্ত বুজিছানে আমি এতিয়া বুজি নাপাওঁ বস্তুতটো কিন্তু সেইটোয়ে আৰু বেয়া হয় ভিতৰত আমাৰ বহুত এফেক্ট কৰে এইবিলাক বস্তু দি ল পেলাই হয় সেইটোে সেইকাৰণে আৰু আমি আহি লৈ পেলাই যে ক'ব পৰা আহি একদম ধুমাত ধুম পানী খাই দিওঁ সিহঁতো পানীতটো মানে তৎক্ষণাতে খাব নালাগে আকৌ ৰৈ ল'ব লাগে অণ ভাগৰৰতো যোৱাৰ পিছত ঠাণ্ডাতো পানীতো খাব লাগে আৰু গা ধুৱাতটো মানে তৎক্ষণাতে গাটো পানী ঢালি দিব নালাগে
নালাগে হয় হয় হয় শুনি শুনিব পৰা মতে মানে কি আমাৰ মাহঁত হেইতো কয় বাৰু দেই তুমি বাহিৰৰ পৰা আহিলা নহয় আহি অলপ তুমি ৰেষ্ট লোৱা ৰেষ্ট লৈ তাৰ পিছত তুমি পানী খোৱা বা গা ধোৱা সেইটো কৰা যদি লগতে লগতে কৰি দিয়াত তেনেহ'লে মানে তোমাৰ মানে হয় বেমাৰ হ'ব নহলে মানে তোমাৰ তেনেকুৱা মানে কিবা কিবি অসুবিধা হ'ব আৰু বুজিছানে সেইকাৰণে মানে অলপ মানে ৰেষ্ট লৈ ল'ব লাগে
অ ৰেষ্ট লৈ ল'ব লাগে আৰু মানে গা ধোৱা নিয়মটো হৈছে বোলে তলৰ পৰা ফাৰ্ষ্টত পানীটো ঢালি লব লাগে এতিয়াও কিছুমানে ন ডাইৰেক্ পানীটো মানে চাৱাৰ টো কৰি ল পেলাই ধৰা ডাইৰেক্ট মূৰৰ পৰা দি দিয়ে ন পানটো সেইটো বেয়ালে মানে কাৰ প্ৰেচাৰটো হ থ ন ব্লাড প্ৰেছাৰ মানে তোমাৰ ধৰা তেজটো গোটা মাৰি যায় বোলে তৎক্ষণাত বুজিছ নে ওপৰৰ পৰা দিলে মানে তলৰ পৰা খলি ক্ৰমান্বয় বোলে আঁঠু তলৰ পৰা ধুই আহিব লাগে মানে গাটো ধুলে তেতিয়া বোলে মানে শীতল পৰি আহে ন তলৰ পৰা তেতিয়া মানে হেৰি হয় আৰু ডাইৰেক্ট মানে ওৰৰ পৰা দিলোনে বস্তুতটো বেয়া কেতিয়াবা বোলে এনেকোৱা হইজাই পেচাৰইচটক্ট উপ মানে হেৰিবোৰ সমস্যাদেখা দিব পাৰে মানে ধৰা
এতিয়া দিয়াচোন গৰম দিনতনো কোনেনো থ গৰম পানী দি গা ধুই আহ হয় নে নহয় ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰে সেইটো আৰু ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰে হয় সেইটো আৰু সেই ঠাণ্ডা পানীতো যে আমি ব্যৱহাৰ কৰি দিওঁ পুতুককে চাৱাৰ টো অন কৰো বা মটৰো চলাই কৰি লৈ পেলাই ধুনীয়াকে ধুই দিও হয়নে সেইটোয়ে আৰু বহুত দিগদাৰ এইবিলাক মানে কৰিব নালাগে আৰু তলৰ পৰা মই মানে যিটো শুনিছো বা জানিছো আৰু সেইটোত গম পাইছো আৰু মানে ধৰা তলৰ পৰা মানে ধুই পেলাই আহিব লাগে আৰু মানে গা ধুলে কৰিলে সেইটে সেইটে বাকী তোমালোকৰ সেইফালে দমকল চমকল সুবিধা আছে নে
হয় হয় আছে আছে আমাৰ দমকল মটৰ আছে সুবিধা আছে দিয়া
অ অ আমাৰ এইফালে মানে দমকলে কামেই নকৰে বুজিছাাৰ মানে পানী লেয়াৰ বহুত তলত আছে মানে সেইটো ধুকি নাপায়গে
তোমাৰ হয় ঢুকি নাপায়গৈ আৰু তোমাৰ যদিহে মানে তুমি দমকল পুতি লোৱা তেনেহলে তোমাৰ বোলে আইৰণ পানীটো ওলাই হয় নে এতিয়া আইৰন পানীতো চাবাচোন তুমি দুদিন এটা দুদিন তিনদিন বা এসপ্তাহ তুমি যিটো বাচনত তুমি হৈ যায় হয়নে সেই সেইকাৰণে মানে কি আৰু আৰু তুমি চাবা আইৰন পানীটো খালে তোমাৰ মানে কি এতিয়া চোৱাচোন আমাৰ মানুহৰ মানে দেহত হয়নে কিমান এতিয়া তুমি বা কাৰোবাৰ তুমি দেখিবা এপেণ্ডিক্স হৈছে নহ'লে কাৰোবাৰ গলব্লাডাৰ আৰ হৈছে হয়নেে কিমান কি বেমাৰ হৈছে হয়নে কিন্তু সেইটো আমাৰ কিছুমান ক্ষেত্ৰত চাব গ'লে সেইটো আমাৰ পানী পৰাও হয় বুজছানে আমি যদি তেনেকুৱা লেতেৰা পানী খাও বা আইৰন থকা পানী খও সেই পানীটোৱে মানে সেইটো ৰূপ লৈ গৈ বুজিছ
লয়গে লয়গে বহুত ধৰণৰ এতিয়া পানীৰ পুৰা হয় হয় পানীৰ বিশুদ্ধ পানী খাব লাগে কাৰ মানে কি হয় আজিকালি পানীৰ পৰাই বহুত ধৰণৰ বেমাৰে দেখ দেখা দিছে এইটো ধৰা তোমাৰ হয়নেে এতিয়া কেঞ্চাৰ চেঞ্চাৰ ৰোগো যে হৈ আছে এইবিলাক পানীৰ পৰাই হৈ আছে মেক্সিমাম পানীৰ দুখতে হয়নে আৰু মানে কি হয় তৎক্ষণাতে পোৱা মানে ওপৰতে পোৱা লেয়াৰ টো পান মানে পানীৰ লেয়াৰ সেইটো কেতিয়াও খাব নালাগে মানে আমি যদি পাইছো ধৰা বিশ ত্ৰশ ফুটত কিছুমানে পানী পাই যায় ন সেই সেই পানীতটো কেতিয়াও খাব নালাগে আৰু অলপ খান্দিব লাগে যোনটো তলৰ যোনটো একদম আমাৰ বিশুদ্ধ পানীতটো হয় বালি থাকে কে জোনটো অলপ সেই তেনেকুৱা সি সেই সেই পানীটোহে আমি আমাৰ মানে শৰীৰৰ কাৰণে ভাল আৰু পানীতটো নে ম তৎক্ষণাতে পোৱা মানে ওচৰতে পোৱা পানীতটো মানে আমি সেৱন কৰিব নালাগে। মানে আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক মানে সেইটোৱে। হয় মানে বহুত কিবা কিবি থাকে ন এতিয়া ওপৰৰ আমাৰ মাটি ভাগটো এতিয়া পলিউচনো কিবা কিবি বহুত হৈ থাকে ন সেইটোতো সোমাই ন দলত হয় তৎক্ষণাত মানে সেই বস্তুটোত মানে অ এফেক্ট কৰে মানে। সেইটো সিখিনি পানীত সেইকাৰণে মানে পানীতো অলপ তলৰ পৰা খান্দি পেলাই যোনটো বিশুদ্ধ পানী ওলাই সেইটো খাব লাগে মানে চ চাফা যোনটো আৰু সদায় মানে পানী খালে ফিল্টাৰ কৰি ধুনীয়াকে গৰমাই পেলাই কুহুমীয়া গৰম পানী কৰি পেলাই হয় তেনেক তেনেকে কৰি পেলাই খাব লাগে বা যদি ফিল্টাৰো নাথাকে তেন্তে গৰমাই পেলাই ঠাণ্ডা কৰিেলা খালেও কথা নাই হয়।
এতিয়া তোমাৰ পানীত মানে বহুতো বেক্টেৰিয়া পোৱা যায় হয় নে সেই বেক্ বেক্টেৰিয়া বিলাকে মানে আমাৰ স্বাস্থ্যৰ মানে বিসংগতি ঘটাই দিয়া নহয় নে সেই কাৰণেই তুমি পানীতো কেতিয়াবা নহয় ফিল্টাৰ কৰি খাব লাগে কেতিয়াবা গৰম কৰি কুহুমীয়া গৰম কৰি খাবা। চবা তোমাৰ বেমাৰৰও পৰাও তুমি ৰক্ষা পালা হয় নে?
হয় হয় হয় আৰু আমি এতিয়াতো বেক্টেৰিয়া আমি চকুৰে দেখা নাপাও হয় নে নে নহয়। আমি এতিয়াটো চকুৰে দে দেখা নাপাওঁ, আমি মনিব নোৱাৰো সেই কাৰণে আমি কি হয় পুতুককে খাই দিয়া হয়। হয়নে বুজি নাপাও এইটো কি বস্তু সেইটোয়ে আৰু আৰু মানে আমি এতিয়া ধৰা কিনাৰো যে বটল বিলাক যে থাকে। হয় নে মিনাৰেল ৱাটাৰ যোনটো যে আনো সেইটো মানে কিছুমান কি হয় এক্সপিৰে ডেটটো মানে চাই আনিব লাগে। হয় নে এতিয়া প্লাষ্টিকৰ বটলত থয় সেইটো কিমান দিনৰ লৈকে থাকি সেইটো এটা মিঠাতে ম্যাদ এটা হে থব হয় নে ইমান দিনলৈকে ম্যাদ আছে এইটো ইমান খিনিলৈকে সময় যাব এতিয়া মানে চাই দিব লাগে যে পানী বুলি যে এক্সপায়ৰী ডেট নাচাই পেলাই খাই দিম সেইটো নহয়। মানে মানে সেইটো লক্ষ্ লক্ষ্য কৰিব লাগে হয় হয়। বাকী ঠিক ঠিকে আছে দিয়া ভালে লাগিল তোমাৰ লগত কথা পাতি বহুত নজনা কথাও জানিলো হয়নে? হয় হয় ঠিকে আছে দিয়া উম উম অ হ'ব দিয়া হ'ব দিয়া। উম।